হেল্লো'। অহ শুনিছেনে? অ শুনিছো দে। অহ কি চাহ তাহ খালে?
অহ, চাহ
অহ, চাহ হেৰি খাই লৈ পেলাই আজৰি হৈছোঁ হে। অহ, মই হাই সিহঁতক দিলো পুৰি বনাই দিলো এতিয়া। তাৰপিছতে হেয় বনালো হে বনালো, কোনেও নাখালে। আছেই। খাব বুলিয়ে বনালো। ভাত দুপৰীয়া ভাত তেনেকে আজি পোৱালি টোক মই এৰিবৈ পৰা নাই, দুপৰীয়া তাৰ পাছতে বনালো। কিন্তু ইউ পথাৰলে গ'ল গৈ ইহঁতৰ লগত। আকৌ, ছোৱালীজনিৰ খাই পেলাই আহিল আৰু, যি শুলে আৰু এতিয়া সেইটো কাৰণে পুৰি বনালো নেখালেই।
অ' মানে কি অকন জ্বলা চলা দি কিবা এটা কৰি দিচোন, আমাৰ এওঁ
অ' কি হয় বোলে,
হেৰি, এয়া মানে এই অসুখ মানে জ্বৰটো গধূলি সময় হোৱাৰ লগে লগে আকৌ হৈ যায়।
অ' আমাৰ কালি আৰু সেয়া তেনেকুৱাহে হ'ল। আমাক কালি আৰু তেনেকুৱা হে হ'ল, গধূলি ৰাতি হ'ল, দিন টো ভাল নহয়? গধূলি হোৱাৰ লগে লগে মানে, হৈ যায়।
হৈ যায়, অ' মানে এই অলপ দিন হেৰি ঠিক নোহোৱা লৈকে এনেকুৱা হৈয়ে থাকিব আৰু। এণ্টিবায়টিক খুৱাব লাগিব তেতিয়াহে ঠিক হ'ব চাগে। অ'এই হেৰি যে তোক এই মেকপৰ বস্তু বিলাক যে দি আছে কিহৰ দি আছে, পেক নে মেক নে কিহৰ?
এ কেটা দামী আছে মোক সেইকাৰণে মই কিব প নাই। পি এইচ দি নে কি হয়। হেল্ল'? হেল্ল'?
হেল্ল'!
চানে? এ হেৰি অ' পি এইচ-া নে কি হয় মানে,
পি এইচ ডি, অ' এনে মানে মই মেগ বা পেকৰ বস্তু বিলাক ভাল বুলি শুনো যে,
অ' তাই একেবাৰে মোক একে ওপৰতো দিছে, মানে হেৰি একে দামীটো দিছে। সেইটো কাৰণে মানে অকণ অকণ প্ৰডাক্ট বিলাকতে দাম ধেৰ বুজানাই।
উ।
ইয়াত মানে কিছুমানে ডুপ্লিকেট বস্তু সেয়া হেৰি কৰে তাই এতিয়া মোক সেইটো কাৰণে সেইবিলাক দিয়া নাই একে দামীটো দিছে যে তাইও মানে সেইবিলাক এইবিলাকহে কয় মানে সেইানে তাই যিটো কয় মোকো সেইটোকে দিছে। মই কোৱা আছিলো বোলো হেই বেলেগকে কওঁ নহ'বা কৈছে নালাগে মই যি কৰিছো সেইটো, তাই হেৰিয়ত শিকা এই নগাঁও কি বুলি আছিলে এখন সেইখনত শিকাই মানে। তাতে তাই শিকোতেও মানে সেইবিলাকে মানে ব্যৱহাৰ কৰিব দিয়ে আও। শুনিছেনে। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
অঁ মাততো নাইকিয়া হৈ যায়টো, এ নেটৱৰ্কৰ প্ৰব্লেম নেকি,
আপোনাৰ তাত নাই নেকি। অকন ওলাইগৈ আহকচোন, হেল্ল'। অকমান বোলো ওলাই কৰি আহকচোন। তাৰপিছতে হে ইয়ে ইয় কিহৰ ভালনো এনে আপুনি গম পোৱা মতে।
মইতো গম পোৱা মতে মেকৰ মেকৰটো ভাল এম এছ বুলি পেলাই আছ যে মেক
নহয়। এইটো এ এইটো কোম্পানীটো এইটো কোম্পানী বেছি ভাল আৰু বস্তুবিলাক হচ
অ', অ'- অ', এই হেৰিখন যে এ মানে শিকোৱাবিলাক মানে নেজানিলে বাৰে প্ৰতি-বাৰে প্ৰতি শিকাই থাকে নে।
সেইয়াই তাই অ' শিকাই থাকে বাৰে পুটি বাৰে পুটি শিকাই থাকিব লাগে আও, মই মানে ঘৰত কিবা পা টিকে পাহৰি- পাহৰি যাওঁ। সেইটো কাৰণে দেৰি হৈছে।
অ' এ এনেই এইবিলাক চুলিকাত
অ' সেয়াই এতিয়া হা এ মই শিকিছো বাক এইকেইটা আছে শিকিবলৈ।
নাই এ এজনী এজ কাৰোবাক এজনী- এজনী ছোৱাল কাৰোবাক এজনী চোৱা
অ' মানে কি এজনী হেৰি এজনীক দেখুৱালে তাকাল সেইদিনাখন।
অঁ।
আকৌ এতিয়া সেইকেইটাই কাটি নাই যে তাই মানে ঘৰতহে শিকাই আছে যে তাই পাৰ্লাৰ এখন বনাইহে আছে, সেই কাৰণে মানে অলপ দিগদাৰ হৈছে, ছোৱাল মানে পাবলে নাই, এনে থেদিংটো মই কৰিবলৈ পাৰিছো নহয় এতিয়া বুজা নাই। থ্ৰেডিংটো এতিয়া দুজনী মানক মই কৰিছো হে